কোনে পাইছিলে?
পাই আছো দিয়া।
কি কৰি আছা?
এনেই বহি আছোঁ। তুমি কি কৰিছা?
এ আছো দিয়া এনে। ভাত পানী খালা?
ভাত- পানী, অলপ আগত খাই উঠিছো।
অ' কি দি খালা আজি?
মই সেই, ব্ৰইলাৰকন আনিছিলে।
অ! অ।
এয়া ভন্টি, ভাইটি এনেকে মিলি বনালে আৰু। সেই তেনেকে, খালোঁ আৰু।
অ! খালো দিয়া।
তোমালোকৰ, কি আছিলে আজি?
আমাৰ তোমাৰ, মাটি দালি সাৰ দি বনাইছিলে। তাৰ পিছতে, তিতা কেৰেলা ভাজি। তিয়হৰ ভাজি। বেঙেনা ফ দাইল। সেয়াই আছিলে দিয়া।
অ
আজিৰ পিছত বতৰ কেনেকুৱা
আজি বতৰটো তোমাৰ প্ৰথম ৰদেই দিছিলে তাৰপিছত আক আকৌ বৰষুণ দিলে আৰু
জি
অ হয় অলপ টাইম দিলে তাৰপিছত আকৌ এতিয়া সেই ৰ'দ দিছে তোমালোকৰ ফালে কেনেকোৱা এনে
আমাৰ বৰষুণে নাই আগবেলা ৰদেই দিলে তাৰপাছত দুটামান বজাৰ‌ পৰা বতৰটো অকণমান বেয়া কৰি আছে কিন্তু বৰষুণ দিয়া নাই
অঁ হয়
ভাত খাই ইমান দেৰি যে বোলো আজি
ভাত খোৱা মানে হেৰি হ'ল আৰু এই আমি দুবেলা খাওঁতো
অ অ
সেনেকে প্ৰথমবেলা খালো তাৰপিছত আকৌ সেই আবেলিও এবাৰ খাওঁ এই তেনেকেই খাওঁ
অ বাকী ঘৰত ভাল আৰু
বাকী ভালেই দিয়া
অ
ঘৰ সকলোৱে ভালে আছে
অ ভালে ভালে
ৰাতি লে কি ওলাব আকৌ
ৰাতিলৈ জানো এতিয়া কি আনে আৰু উ তোমাৰ তাকে এতিয়া বিহু প্ৰগ্ৰাম হৈছেনে নাই তোমালোকৰ ফালে
আমাৰ তোমাৰ হৈ আছে কালিও ইয়াতে হৈছিলে ওচৰতে ঘুমতি গাওঁ বুলি ক দিনত মানে তোমাৰ মেলা আছিলে ৰাতি হে বিহু
অহঁ
চাবলৈ যোৱাহে নহল মোৰ অ এই হৈয়ে থাকে বাৰু উচত-পাজৰ
এইকেইদিনত আকৌ বেলেগ নাই নেকি একো
এইকেইদিনত গম পোৱা নাই
হয়
পুতুককে গম পাও বোলে আজি আমুকত প্ৰগ্ৰেম আছে
হয়
এতিয়া কবাত ওলাই যাব নেকি
এতিয়া এনেই সন্ধিয়াকে এনেই এপাক ওলাই যাওঁ আৰু
অ অ অ
এতিয়া বৰ্তমানটো নাই কত ওলাই যাবলগীয়া যিটো ৰ'দ পৰিছে ন তোমাৰ
অ অ দিয়া তথাপিও আজি বাৰু অকমান ঠাণ্ডাই বৰ্তমান এক সময়ত
আহ খন্তেকীয়া বৰষুণটো দিলেতো অ এতিয়া বতৰটো কেনেকুৱা তম ক'বাত
বো ডাৱৰে হৈ আছে বৰষুণ দিয়া নাই বাৰু অ বৰষুণ দিয়ে আছে
দিছিল এতিয়া নাই আৰু
অ
উম
বতৰটো ডাৱৰীয়াাকৈ থাকিলেই ভাল লাগে এ বৰষুণ দিলেহে দিগদাৰিল সময় যাবলৈ
এতিয়া কাপোৰ চাপোৰ মেলা থাকে সেইটো সেইবিলাকো। সোৱাব লাগে আকৌ এয়য়া আৰু
ক দিয়া
তোমাৰ ব
মে হেৰি বাৰু ফুৰিবলৈ যাব পৰা কিবা জেগা আছে নেকি?
ফুৰিবলৈ যাব পৰা আমাৰ ফালে আছে তোমাৰ লাংচ আছে ভেলঘাট আছে। আকাশি গংগা। তাৰপিছতে তোমাৰ বুৰিগঙা বুলি আছে। এনেকৈ তোমাৰ চাৰিটামান জেগা আছে আৰু।
এতিয়া গৰমত চাগে যাব পাৰি?
অ' গৰমত এতিয়া এইবিলাক জেগা একদম ঠাণ্ডা তুমি আহিও ভাল পাবা।
অ' অ' অ'।
তোমাৰ গা গা চা ধুবলৈও ভাল লাগে। গৰমত হোৱাত তাৰ ফলবিলাক আছে যে
অ' অ' অ'।
এনেই তোমালোকৰ ফালে, হয় আহিলে জনাবা বহুত মানে চাবলগীয়া জেগাই আছে।
অ' ইমান গৰম পিনে বোলে এবাক ফুৰি ঘুৰি আহোগৈ
উম হয়। উম।
মই ঘৰৰ পৰা ওলাই যাবলৈ সময়ে নিমিলে।
হয় বহুত কাম বনো থাকেতো।
উম। অ' তোমাৰ মানে সটো সিটো আগবেলাতে গ'লেহে যোৱা।
আৰু তাত তোমালোকৰ ভালে কি কি জেগা আছে এনে চাব লগা?
আমাৰ মানে একে ওচ ওচৰতে তেনেকুৱা নাই আমাৰ অকনমান দূৰলে আছে তোমাৰ হেৰি এই চনকা বুলি আছে। মানে বালি আৰু বালি। তেনেক মানে ঠাণ্ডা পৰিব। পিছত পপিডৰা আছে। বেছি বেছি নাই আমাৰ সিপিনেও
হয়
পঠাই আছে অ আহিবা
চাবলৈ
তোমালোকৰ পিনে মই কিবা চিলনী নামৰ জেগাখনৰ নামো শুনিছিলো
এইফালে আছে অকণমান মানে দূৰ হয় আৰু আমাৰ পৰা
অ অ
যাব পাৰি সেইটো জেগাও ধুনীয়া আৰু চাব লগা জেগাই হয়
সেইপিনে গৰম পানী আছে নেকি
অ গৰম পানী সেইফালেও আছে
অ
তোমাৰ চাবলগীয়া জেগা আৰু
অ মই মানে শুনি তোমাৰ বহুত দিনৰ আগতে অ অ যাম দিয়া তুমি আহিবা আমাৰপিনে
যাম বাৰু মইও সময়ত মিলিলে যাম বাৰু
উম-উম আহিবা থাকাকে আহিবা তেতিয়া এনেকে ওলাই চাব পাৰিম তোমালোকৰ পিনে বিহু হোৱা নাই?
আমাৰ ফালে বিহু প্ৰগ্ৰাম আছে দহ তাৰিখলৈ
অ-অ কোন আহিব?
এইফালে এই প্ৰিয়ংকা ভৰালিক মাতিছে এইবাৰ
অ-অ
বিহু চাবলৈ বিহু চাবলৈও আহিব পাৰিবা
উম-উম
আহ
তোমালোকৰ কাকো মাতা নাই নেকি এবাৰ? তেনেকে?
আমাৰ তেনেকে মাতা নহয়
অ হয়
তাৰ মানে সেই গাঁৱতে তেনেকে কৰি থৈ দিয়া হয় আৰু
হয়
সেই গাঁৱতে দলি জলি পাতে
উম
প্ৰগ্ৰাম এতে তোমাৰ হৈছিলে অ তেনেকুৱা মৰিগাঁও আহিছিলে
দেখো আহি কৰিহে ঘাই গ'ল তাৰ পিছতে তাৰ দুদিন পাছত আৰু কোনোবা দুগৰাকী আহিছিলে নামটোহে পাহৰিলো বাৰু তেনেকে আহি থাকে বিহু বুলি কলে আৰু আমাৰ ঘৰত আহেই
উম হয়
ভালো লাগে বিহুত আহিলে
হয় হয় এবাৰ চাব যাম দিয়া মই পাৰিলে
ঘ মই ক তাতে পাইল যাম বাৰু প্ৰিয়ংকা ভৰালিক চাবলৈ উ
আজিকালি তোমাৰ এনে বিহু যোনবিলাক ঘৰত পাতে সেবিলাকতো নাইকিয়াই হৈছে
অ সেইবিলাক তো নাইকিয়াই হৈ গৈছে দিনক দিনে এইবাৰ আমাৰ ইয়াতো বহুত কম
উম আমাৰো আগতে আজি বহুত হয় আজিকালি নাইকিয়া হ'ল আৰু
উম সেই তিনি চাৰিটামান পাৰ্টি আহিছে আগতেতো কিমান আহি থাকে দিনটোত উম সাতটা আঠটা নটা দহটা অ হৈ যায় আজিকালি কেনেকুৱা নাই কিয় হ'ল আৰু
উ তোমালোকে এনেই নাচিব যোৱা নাই নেকি
নে গইছিলো এদিনে গ'লো
অ
এদিন হলেও ওচৰ কি ঘৰলে এনে গোটেই খোপা মানে আমাৰ পৰিয়ালৰ গোটেই বোৱাৰী খিনি ছোৱালী খিনি এনেকে ওলালে আৰু হেনেকে গলো এ এনেকে ফুর্তি কৰিলে ভালো লাগে এদিন বছৰ সময়ত
অ ভালো লাগে বাৰু
উম
হয়
এনেকে ফুর্তি কৰা হ'ল আৰু
অ
তোমালোকৰ তুমি গইছিলা
মই গৈছিলোঁ এনেকে লগৰ কেইজনমানৰ লগত হুচৰি দল ত এনেকে ওলাই পেলাই গলো আৰু ঘৰে ঘৰে ঘৰে হুঁচৰি গালোঁ এনেকে
উম উম
বাকী হুঁচৰি গোৱা খানা খোৱা হ'ল তোমালোকৰ
অ হল হল আমাৰ সেই বি তাত বিহুবোৰ হুচৰিব দুদিন তিনদিনৰ পিছততে খানা খোৱা হল চব আকৌ কামে কামে ব্যস্ত হৈ যায় যে মানুহবিলাক দেওবাৰওবাৰ আমুচতে খাই পেলাই নে ফূুৰ্তি কৰিলো
উম
উ তোমালোকৰ খোৱা হল
আমাৰ খালো দিয়া বাৰু
অ অ ভালো লাগে অহা বছৰলে বা আকৌ কি হয়
হয় এনেকে ফূুৰ্তিটো থাকিলে ভাল আৰু
উম ভাল লাগে স নাই দিনক দিনা মানে এইবলাক বস্তু নাইকিয়া হৈ হৈ গৈ আছে নহয়
হয় আজিকালি মানে চবে এলাহ কৰা হ'ল নোলায় কিছুমানে লাজতে নোলায় সেই তেনেকুৱা হৈ যায় বস্তুবিলাক
দেখিলে ভাল লাগে আৰু ঠিকে আছে দিয়া আকৌ ফোন কৰিম পিছত
অ বাৰু
উম ঠিক আছে উম্